হেল্ল'।
হেল্ল' কওঁকচোন।
হেল্ল'।
হেল্ল' হেল্ল'
হেল্ল' শুনিছে
অ শুনিছো কওকচোন হেল্ল' অ কওকচোন
হয় মই এটা বিশেষ কাৰণত আপোনালৈ ফোন কৰিলোঁ
হয় কওকচোন কি কাৰণত বা
কি কৈছে
আপুনি আপুনি দুহাৰ
হয় হয় মই দুহাৰ শিকি আছো
আমাৰ ইয়াত ভাওনা এখনৰ আয়োজন কৰিছো আপোনালোকৰ দোহাৰ টিম পাৰ্টিটো মই মানে মাতিম বুলিয়ে ভাবিছো নিমন্ত্ৰণ দিম বুলি
হয় হয় হয় নিশ্চয় যাম বাৰু
কেইজন আছে বাৰু
আমাৰ এতিয়া বৰ্তমান ছজন আছে
হয়
এ ভাওনাখন কেতিয়া
ভাওনা আপোনাৰ ভাওনা আপোনাৰ আৰু দহদিনমানৰ পাছত হ'ব
হয় হয়
আৰু আমাৰ গায়ন বায়নৰ এটা দল আছে সেইটো লাগে যদি আপোনালোকে ল'ব পাৰে
হয় হয় আপোনাক জনাম বাৰু
হয় বাকী ভাত পানী খালে মই এনে খেতি পথাৰলৈ যোৱা মই খালো মই এতিয়া তাৰমানে খেতি পথাৰলৈ যাবলৈ ওলাইছিলো আৰু আপুনি ফোনটো কৰিলে
হয় হয়
খেতি পথাৰ কেনে চলিছে আপোনাৰ
আমাৰ খেতি পথাৰ ঠিকেই চলিছে বাৰু
হয় কিমান বি মোৰ খেতি শেষ হবই হ'ল আৰু
হয় আ আপোনাৰ ঘৰৰ ওচৰত যদি কাৰোবাৰ হাল বাব লগা আছে মোক আপুনি
হয়
পাৰে
হয় হয় নিশ্চয় কৰিম বাৰু কাৰণ
মোৰ মানে এখন ট্ৰেক্টৰ আছে ট্ৰেক্টৰ খত মই হাল বাওঁ
হয় হয় কাৰণ আমাৰ ইয়াত ট্ৰেক্টৰৰ অভাৱ কাৰণ আমাৰ ইয়াত ট্ৰেক্টৰৰ অভাৱ আপোনাৰ ট্ৰেক্টৰ খন যদি যোগাযোগ কৰোঁ তেতিয়া গাঁৱৰ মানুহে হাল বাব বাৰু বেছিভাগ মানুহে
হয় আপোনালোকৰে সুবিধা হ'ব আপোনালোকে মোক পাৰিলে জনাব
হয় হয়
বাকী আপোনাক মই ভাওনালে নিমন্ত্ৰণ দিলো ঘৰত চাবৰে ভাল আপোনালোকৰ ভা
অ ভালেই ভালেই আপোনালোকৰ তাৰ সেইফালে মাছ পোৱা যায় নি বাৰু ভাত পানী খোৱা হ'ল
পায় মাত চাত
এ মোক মো মোক লাগিছিলে এক কুইণ্টেল মান মোক মানে আমাৰ ভন্টীৰ বিয়া আছে
মইয়ে আপোনাক ধৰি দি পঠিয়াম
হয় হয় আপোনাক মই কবলৈ পাহৰিলো নহয় মোৰ ভন্টিৰ বিয়াৰ কথা
হয় হয় নিশ্চয় আপুনি নিমন্ত্ৰণ দিলে যাম আৰু
হয় হয় নিমন্ত্ৰণটো দিলো আৰু পৰহিলে আমাৰ ভণ্টিৰ বিয়াখন আছে আহিব সপৰিয়ালক লৈ আপোনাৰ পৰিয়ালটিকো লৈ আহিব
হয় হয়
পত্নী পত্নীৰ খবৰ কেনে
পত্নীৰ খবৰ ভালেই আপোনাৰ ক'ক
মোৰ পত্নী খবৰ ভালেই আপোনাৰ ল'ৰা ছোৱালী কেইটা আছিল পাহৰিলো নহয়
মোৰ ল'ৰা ছোৱালী চাৰিটা হয়
হয় হয়
বাকী আপোনাৰ ঘৰত কোন কোন আছে
মোৰ ঘৰত মা দেউতা মই পত্নী আৰু ল'ৰা দুটা
হয় হয় আৰু ভণ্টি আছে ন
ভণ্টী অ ভণ্টি আপোনাৰ মই ক'বলে পাহৰিছিলো ভণ্টি বিয়া হ'ব যে
হয় হয়
বৰ বিয়া আৰু ইমান গৰম পৰিছে গৰমৰ বিষয়ে আপুনি কি ক'ব বিচাৰে বাৰু
গৰমটো পৰিছে বাৰু দেই গৰমটো আমাৰ কাৰেণ্টৰ ইয়াত বহুত অসুবিধা হৈছে বিশেষকে আমাৰ কাৰে-ন বহুত আমাক অসুবিধা কৰিছে যিহেতু গৰম গৰমত ফেনখন চলাব লাগে আমি ফেন বেচি থাকিব নালাগে ব্যৱহাৰ কৰিব লাগে
হয় হয় সেইটো আপুনি ঠিক কথা কৈছে আগৰ দিনৰ মানুহে টো বিচনী ব্যৱহাৰ কৰিয়েই এই আছিলে এতিয়া যুগত ফেন নহলে থাকিব নোৱাৰি
হয় আমি এতিয়া ফেনৰ তলত থাকি থাকি মানে বাহিৰত ওলাব নোৱাৰা হৈছো আগৰ দিনৰ আমাৰ আজোককাহঁতে বিচনীৰ হাৱ লৈয়ে থাকে।
হয় হয় সেইটো ঠিক কথা কৈছে আগৰ দিনৰ মানুহৰ ইমান ফেন ব্যৱহাৰ নকৰিছিল কাৰণে ইমান গৰমটো নাছিল, আজিৰ যুগত এনেকুৱা গৰম হৈছে, ফেনৰ তলত থাকি থাকি।
হয় হয়, আমি বাহিৰত ওলাব নোৱাৰা হৈছোঁ, আৰু কাৰেণ্ট টো নাথাকে, আমাৰ ইয়াত কাৰেণ্টৰ বহুত প্ৰব্লেম হয়।
হয়।
আমি পাৰিলে
আৰু আৰু আমাৰ গাঁৱৰপৰা এটা ভ্ৰমণ উলিয়াইছোঁ, আপুনি যাই যদি মোক ক'ব, শিৱসাগৰলৈ।
হয় হয় শিৱসাগৰ, আৰু কোনোবা জেগাত যাব নেকি?
এ, আপোনাৰ শিৱসাগৰৰ গোটেই জয়দৌল, শিৱদৌল ৰংঘৰ আদি বহুতো দৌল চোৱা যাব।
হয় হয়। নিৰ্ধাৰিত মাচুল কিমান?
আ, মাচুল আপোনাৰ আঠশ টকা।
হয়, মই আপোনাক জনাম বাৰু।
হয়। আপোনাৰ পৰিয়ালটি যায় যদি
বাকী আপোনাৰ আপোনালোকে ক'ত ক'ত ভাওঁনা কৰিছেগে?
মই এতিয়ালৈকে বহুতো ঠাইত কৰিছোঁ যেনে মাজুলী। এ, লখিমপুৰ, ধেমাজি বহুতো ঠাইত এনে কৰিছোঁ ভাওঁনা।
হয়। মই আপোনাক নিমন্ত্ৰণ জনালোঁ হা, আপুনি আহিব।
অ' হয় হয়। আপোনালোকৰ তাত বাৰু জলপান পোৱা যায় নি বাৰু? হেল্ল'।
হেল্ল'।
আপুনি শুনা পাইছেনে? হেল্ল'। অ' শুনিছোঁ। আপোনালোকৰ তাত জলপান পোৱা যায় নি বাৰু?
হয় শুনা নাই মই, আকৌ কওকচোন।
হেল্ল'।
হয় কওক।
হেল্ল'। আপোনালোকৰ তাত জল জলপান পোৱা যায় নি বাৰু?
জলপান পাব, আপোনালোকে কোমল চাউল পাব, কোমল ধানৰ পৰা এইটো কোমল চাউলটো বনোৱা হয়। ফাৰ্ষ্টত আপোনাৰ ধানটো সিজোৱা হয়। ধান সিজাই ৰ'দত দি, মিলত খুনাই আনি কোমল চাউল বনোৱা হয়। কোমল চাউলতটো বনোৱাৰ পিছত আপোনালোকে তাত দৈ গাখীৰ বা এ, এৱাহ গাখীৰ দি খাব পাৰে। বা আলু পিটিকা দিওঁ খাব পাৰে। যদি আপোনাক লাগে মোক ক'ব, মই দিম।
হয় হয়, আপুনি নিশ্চয় দিব মোৰ কাৰণ ভন্টিৰ বিয়া আহি আছে। এ, কিছুমান মানুহেতো ভাতটো নাখায় জলপান খায় যেনে বুঢ়া মানুহসকলে, বুঢ়া বুঢ়ীসকলে।
হয় হয়।
সেইকাৰণে মই আপোনাক জলপান আছে নি সুধিছোঁ।
হয় হয়।
আৰু আপোনালোকৰ তাত ক'ৰবাত ম'হৰ দৈ পায় নি? উম।
ম'হৰ দৈ আপুনি লাগিলে মোক ক'ব, মই আপোনাক জনা আম বাৰু।
হয়। হয়।
আমাৰ গাঁৱত মানে প্ৰায়বোৰ বস্তুৱেই আছে, আপুনি যি বিচাৰে তাকে পাব।
হয়।
যদি মাংসৰ প্ৰয়োজন হয় তেতিয়া সেইটোও পাই যাব।
হয়।
আপোনাৰ ভণ্টি, পিছে ক'লে বিয়া দিব? কোন জেগালে?
মো - মোৰ ভন্টিৰ পিছে, আপোনাৰ মাজুলীলৈ বিয়া দিয়া হ'ব।
হয়।
উম। হেল্ল!
হেল্ল!
হেল্ল! এ', হেল্ল!
হেল্ল! শুনি আছোঁ কওক।
অ', আপোনাৰ দুৰ্গা পূজাৰ এই বৰ অ', আহি আছে, দূৰ্গা পূজাৰ বিষয়ে কিবা ক'ব পাৰিব নেকি মোক?
হয়, আমাৰ পূজাতো এটা বিশেষ উৎসৱ হয়। ভালক শুনিছে?
অ', শুনিছোঁ।
পূজাটো আমাৰ এটা বিশেষ উৎসৱ হয়। আমাৰ পূজাতে মানে আ আপোনাৰ শংকৰ উৎসৱ পৰিছে। শংকৰ উৎসৱত আপোনালোকক মাতিম হাঁ। আপোনালোক আহিব লাগিব।
হয়, নিশ্চয় যাম বাৰু।
পূজা পূজা মানে দেৱীৰ মূৰ্তি সজা হয়। মূৰ্তিৰ ওচৰত আপ, আমি আহি আশীৰ্বাদ ল'ব যাওঁ আৰু আপুনি কিবা ক'ব নেকি তাৰ ওপৰত?
মই ইমান এটা আইডিয়া নাই বাৰু। আপুনি কলে মই সেইটোয়ে বুজি পাইছোঁ আৰু।
হয়, হয়।
আপুনি আমাৰ উম, উৎসৱ পাৰ্বনৰ বিষয়ে অকমান ক'ব পাৰ কয় যদি ক'ব পাৰে।
উৎসৱ পাৰ্বণৰ ওপৰত মোৰ ইমান অভিজ্ঞতা নাই বাৰু।
হয়।
হ'লেও অকণমান কৈছোঁ।
হয়, বিহু
পূজাত আমাৰ পূজা। বিহু, বিহু আমাৰ তিনিটা হয়। কাতি বিহু, বহাগ বিহু আৰু মাঘৰ বিহু। কাতি বিহুত আমি তুলসী তলত চাকি জ্বলাওঁ আৰু পথাৰতো চা দিয়া হয়, পোক - পতংগৰ খেতি -বাতি যাতে নষ্ট নকৰে।
হয়।
আৰু আমাৰ বহাগ বিহুত আমি সকলো অসমীয়া ডেকা ল'ৰা, আৰু গাভৰু ছোৱালী মিলি ঘৰে ঘৰে হুচৰি গাওঁ।
হয়।
আমি মানে ৰঙালী এই বিহু বুলি কওঁ এইটো। আমাৰ এইটো আনন্দৰ কাৰণে হয়। এই বিহুটো।
কাৰণ অ', আনন্দ কৰোঁ। সেইকাৰণে ৰঙালী বিহু বুলি কয়।
হয়। আৰু আমাৰ আছে মাঘৰ বিহু। মাঘৰ বিহু উৰুকা দি আমি সন্ধিয়া ভোজ ভাত খাওঁ। আৰু মেজি জ্বলাওঁ।
হয়।
আৰু পিছদিনা ৰাতিপুৱা মেজি জ্বলাই, অগ্নি সেৱা কৰা হয়। আৰু বয়োজ্যেষ্ঠজনক সেৱা কৰা হয়।
হয়
আপুনি বুজি পাইছে, নিশ্চয়!
মই বুজি পাইছোঁ। এতিয়া অলপ বুজি পাইছোঁ আৰু।
মাঘৰ বিহুটোক ভোগালী বিহু বুলিও কোৱা হয়, কাৰণ আমাৰ- এইটো ভোগৰ উৎস হয়।
হয়।
উৰুকা দিনা আমি সন্ধিয়া ভাত খা- ভোজ ভাত খাওঁ সকলোৱে মিলি লগতে।
হয়।
হয়, আপুনি এতিয়া বুজি পাইছে নিশ্চয়।
হয়।
বাকী আপোনাৰ গাঁৱ লোকৰ গাঁৱত বৰসবাহ হ'লনে নাই?
আহ কি কৈছে?
আপোনালোকৰ গাঁৱত বৰসবাহ হ'ল নে নাই?
আ, আমাৰ ইয়াত বৰসবাহ নহয়, ভাগৱত পাথ এভাগ অনুষ্ঠিত হব। আপোনাক বাৰু জনাম ভাগৱত, আপুনিতো ভাগৱতটো ধুনীয়া পঢ়ে, মই কোৱা শুনিছো বাৰু।
হয় হয়।
আৰু আপোনালোকৰ গাঁৱত বোলে টপা, প্ৰদীপ ধামৰ এজন ছিংগাৰ আছে?
ছিংগাৰজন আছে বাৰু, আপোনালোকৰ যদি- কেতিয়াবা কিবা, অনু-অনুষ্ঠিত কৰে সংগীত। অনুষ্ঠান, তেন্তে প্ৰদীপ কাকতি বুলি কয়। প্ৰদীপ কাকতিক আপোনালোকে নিমন্ত্ৰণ জনাব পাৰে?
হয়। আৰু, আপোনালোকৰ গাৱঁত আৰু এজন- আৰু, আপোনালোকৰ গাঁৱত আৰু এজন শিল্পী আছে, ভি ভি ৰাম।
ভিভিৰাম শইকীয়া, অ, ভিভিৰাম শইকীয়া, থিয়েটাৰ শিকাই বুলি জনা যায়।
হয় হয়।